হেল্ল'
অ', ভাল। ভাল। তোমাৰ?
ভাল দেই। কি
এই, তুমি জানা নে, ওলাই গৈছিলো অকমান গৰমত উপায় নাই আৰু তেনেকেই এতিয়া আহি পাইছোহি। ইমান গৰম লাগিছে। মুখ হাতখিনি ধুই পেলাই অকনমান বহিছোহি বিচনাখনতে
সচাঁকে কো যে গৰমত যে তুমি মুখত একো সানিবও নোৱাৰা, কাপোৰ কিটাও পিন্ধি যাব নোৱাৰা শান্তিত জানানে?
অ, বহুত অশান্তি হৈ যায়। মোৰো জানা, মোৰ মানে কিমান অসুবিধা হৈছে নহয়
মই যে গৰম দিনকেইটা পৰাপক্ষত একোৱে নলগাও মুখত।
অ, কিন্তু কেতিয়াবা লগাব লগা হৈ যায় ন বিয়া বাৰু থাকিলে জানানে
অহ বিয়া বাৰু থাকিলে তো আৰু ক'বই নালাগে, কিন্তু মই যে ইমান ঘামো মোৰ যে মেকআপেই উঠি যায়, মই যদি কিবা মেকআপ কৰিবলৈও হয়। মই মেকআপ তোমাৰ একেবাৰে মেকআপটোৱে উঠি যায় মানে
এ মেকআপ ফিক্সাৰ অকন লগাই ল'বা সেইটো ফিক্সাৰটো
এই মেগাফি, মেগাফিক্সাৰটো লগালে তোমাক ফাৰ্ষ্টত মই তোমাৰ মেক আপ কৰাৰ পিছটো ইউজ কৰি চাইছোঁ, তোমাৰ ৱাটাৰপ্ৰুফ মেক আপো মোক কৰি মানে কৰি চাইছে, ফটো চটোত, বা মই নিজেও তোমাক প্ৰথমতেও মই মা কৰি চাইছোঁ। ত' মানে মেকআপ কৰা আগতো কৰি চাইছোঁ কিন্তু নাই মোৰ মানে স্কিনটোৱে চুট নকৰে নেকি মানে মই ইমানেই ঘামো তোমাৰ যিমান মেকাপ ফিক্সাৰ নামাৰক কিয় যিমান যি নকৰক কিয় মানে উম, তোমাৰ ৱাটাৰপ্ৰুফ কিছুমান আজিকালি আহিছে ন'।
আহিছে, এ, উঠি যায় গৰমত জানা নাই গৰমত উঠি যায় আৰু মানে কি হ ইয়ে। কি হয় গম পোৱা আমাৰ যে গুটি যে? ত' মুখত মানে সৰু সৰু নোম আছে নাই। সেই নোম খিনিৰ কাৰণে মানে মিক কিতাপ খিনি নপঢ়ে তুমি চাবাচোন কেতিয়াবা যাতে মেকআপ কৰিবলগা হয় সেইখিনিও উঠাই ল'বা।
উঠাই ল'বলগীয়া হয়, অ', টো তোমাৰ আগতে মানে কি হয় ইমান নেজানো ন'।
এ, ময়ো এনেকে বেলেগৰ পৰা চাই চাই শিকাহে গম পাইছা নাই, মোৰ মানে একদম অবস্থা নাইকীয়া হৈ যায়। তেৰ।
মই এতিয়াও, মই এতিয়াও তেনেকে ইমান মই মেকআপ নকৰোঁয়ে কিন্তু এনে পাতলকে আৰু কিবা অকমান সানোঁ, তোমাৰ চুলকিডাল ধৰিলোৱা মোৰ তেনেকে সিধা হৈয়ে থাকে কেতিয়াবা হ'লেও অকমান আৰু চেপনা এটা দিপ্লায় অকমান সিধা কৰোঁ। আৰু তেনেকে চুলিকিডালো কেতিয়াবা খুব বাৰতামান ফত ধৰিল শেষ
তেনেকুৱায় আৰু জানানে ই গৰমত তুমি চুলি মিলিবা কেনেকে? ইমান দিকদাৰ।
টাউনলৈ গ'লেও পতককে মুৰটো ধুইপেলায় তুমি গলেও চাবাচোন চুলিকিডাল ডিঙিতত লাগি থাকিলেও এনেকুৱা কিচকিচাই থাকে। কে নহয় মানে সিকেইডাল কেতিয়া যে বান্ধি লম বান্ধি লম লাগে আৰু চু চুলিবোৰ এতিয়া ইনকেতাক মই কালি কৈছোঁ ঘৰত ম বলোঁ মই যে চুলিকেইডাল মই গৰম দিন কেইটা আহিলে চু
সঁচাকে, সঁচাকে, মোৰো মানে একদম পায় নাইকিয়া হৈ গৈছে একদম জানানে, এই গৰমত ইমান অশান্তি ঘামি একদম জোল বৈ থকা যায় মই সেইদিনাখন আৰু বিয়া এখন আছিলে নহ হয় মই ধুনীয়াকে আৰু তুমি ধুনীয়া অকমাণটো ধুনীয়া হৈ যাব লাগিব। আজি কালি ধুনীয়া সৱে হৈ আহে ন সাজি কাঁচি
অকন উজ্জ্বল নহলে
ভাল নালাগে আৰু ছবে তেনেকৈ আহে ন। আৰু আমি যদি আৰু ইমান সৰু পেলাই তেনেকৈ নাজাও অকণমান টো ভাল দেখা হ'ব লাগে ন। নিজকে। এইটো কাৰণে বুলো যেনে-তেনে অকণমান কিবা কিবি ঘঁহি গলোঁ যি ঘামিলো কৈছোঁ নহয় যি ঘামিলোঁ আৰু কি ক'বা আৰু? জানানে কইনা গৰাকীও ঘামি গৈছে একেবাৰে।
যাই টো আৰু কিছুমানৰ যে কিছুমানৰ চাবাচোন মেকাপটো উঠি গৈ মুখখন কিবা ভাওৰীয়া টো নিচিনা হয় গে।
অ' হব লগীয়া আছে যে ঐ মোৰে মোৰে এবাৰ হৈ গল জনা মানে কি হয় কিছুমানে অকণমান উম মানে ঘহিবলৈ অকণমান নাজানে মানে মই মানে কি হল মই কৈছিলো মানে বা আহ তুমি মানে অকমান মোক ফাউণ্ডেছনটো অকণমান কোমাই লগাবা মোক মানে একদম ইমানেই ঘহি দিলে মানে মোৰ মুখখন একদম গৰম মানে একদম বগা হৈ গল নহয়।
আৰু নহয় কিছুমান তোমাৰ সেইটোৱে তোমাৰ কিছুমান মানে মুখৰ টনটোৰ তোমাৰ মিলা
অ' অ' তুমি জানানে মই সেইটোৱে তোমাক সেইটোৱে তোমাক সুধিম বুলি ভাবি আছো মোৰ জানানে এতিয়া মই এই হেৰি এটা ফাউণ্ডেছন এটা কিনিব লগে। কিন্তু মই মানে চাইছোঁ চ'ব চবৰে যোনটো ব্ৰেণ্ড বিলাক থাকে চবৰে ধৰা অকন বেলেগ বেলেগ হয় ন অ' মই মানে স্কিন লগত মানে মোৰ মুখৰ লগত মিলা সেই বস্তুটো মই বিচাৰি পোৱা নাই মানে আৰু পালেও মানে ইমান মোবাইলত ধৰিব পৰা নাযায়।
আৰু তুমি যি তি তুমি মোবাইল অৰ্ডাৰ দি, আনিবলৈ ভয় ন হয় আজি কালি। কাৰণ আমাৰ যি তিয়ে ছুট নকৰে। গম পোৱা নে? মুখখনত তোমাৰ পত কে মানে গুটি গুট
সিদিনাখন মানে মোৰ লগৰ এগৰাকী আছিল না। তাইৰ বিয়াত নহয়। লগৰ জনীৰ বিয়াত
অ।
খাই যনটো কুহিছে মানে। তাৰ পিছত আৰু ময়ো বোলো সে ঘঁহি আছা। কিন্তু মই ‌এ‌টা বস্তু গম পালো তাই ঘহাটো আৰু মোৰ তোৰ মাজত মানে বহু বহুত পাৰ্থক্য আছে। তেতিয়া মানে কি হয় যে, তাইতো আৰু মই যেতিয়া ঘহিব ললো, ঘহোতেতো একদম মানে মোৰ মানে মুখৰ লগত মিলা নাই, তাইৰ তাইৰ মুখৰ লগতো তাইৰতো মিলা নাই মিলা নাই, সেইটো মোৰ মুখৰ লগতো মিলা নাই। ইচ্ছা নাই। তাৰ পিছত মানে মই তাইক কৈছো মানে যে, তই মানে এইটো ভুল কিনিলি গম পাৱ নাই? অকনমান মুখৰ লগত মিলা হব লাগে। নহ'লে একদম বেয়া দেখি যায়। এতিয়া, মই মানে সেই তোমালে ফোন কৰিছিলো এইটো কাৰণে মই বোলো দোকানলে হলে বোলো। তোমাৰো অকনমান মানে তুমি অকন জানা ন। সেইটো কাৰণে বোলো তোমাকো লৈ যাম এক একেলগে গৈ পেলাই, কিনিম বুলি ভাবি আছো মানে। আৰু জানানে। এতিয়া আমি পাৰ্লাৰত গৈ পেলাই। উম, ধৰা ক্লিন আপ কৰো। কিবা কিবি মুখখন হে কৰি আহো। কিমান পইচা লাগে। সেয়েহে বোলো, ম মই মানে কিছুমান বস্তু নিজে কিনি লওঁ। কিনি পেলাই বোলো ঘৰতে কৰিব পৰা যাব।
উম, আৰু তোমাৰ এতিয়া মানে কি হয়। তুমি চাবাচোন তোমাৰ ফেচিয়েল কেইটা কৰিবলৈ গ'লে, তোমাৰ দেখোন এটা, এটা দাম দেখি ক'বই নালাগে। তোমাৰ চিম্পুল তোহে কি নামটোতে তিনি খনে চাৰে তিনিখ
অ সেইটোৱে মানে এতিয়া এতিয়া মানে অকমান যদি আমি ডাঙৰ ডাঙৰ কে বটল মানে বেছি দামী নহয় আৰু। ধৰা ভাল হ'লে আনি ল'ব পাৰিলে ঘৰতে মাজে সময়ে কৰিব পাৰো ন।
মই যে আগতে জানানে মোৰ যে মোৰ মাহী এজনী তাই তোমাৰ বিউটি পাৰ্লাৰ আছিলে তাৰ পৰা তাই মানে বিয়া নোহোৱাৰ আগত আগতে কি হয় কিবা যদি বিয়া চিয়া থাকে তেনেকে তায়ে কৰি মেলি দিয়ে আৰু মইতো তেনেকে মইতো এতিয়া আৰু তোমাৰ কে বেপাৰ কৰিব লৈছে আজি খুব বেছি বেছি দুবছৰ হৈছে বা তিনিবছৰ মান হৈছে নে মোৰ দাদাৰ প্ৰথম দাদাৰ বিয়াতে কৰিছোঁ। কিন্তু তোমাৰ মুখৰ যে নুম বোৰ যে উঠাই দিলে, ইছ ৰাম পিছত যে গোটে মুখখন ক'লাকে আকৌ নোমবোৰ গজি আহে গ
অ', গজি আহে গুচি আহে আৰু সেইবোৰ অতৰাই থাকিব লাগে এতিয়া জানানে এইবাৰৰ পাই বা জনিয়ে মোকো উঠাই দিলে নহয়। কিন্তু এতিয়া যদি মই উঠাই পেলাই আৰু-আৰু যদি মই থুৱাজে মোৰ বহুত দিগদাৰ হৈছে।
দিগদাৰ হৈছে বুলি আৰু তোমাৰ এনেকোৱা হৈ বিশেষকে তুমি মেকআপটো কৰিলে তুমি যদি নুথুৱা, গোটে মুখখন ক'লা
অ', আৰু, আৰু জানা নে মোৰ চেলাউৰি দাল চবেই নোৱাৰে। এইবাৰ কৰি পেলাই মোক বেয়া কৰি পেলালে গম পাইছানে মানে মোক চবে নোৱাৰে। কিছুমানে ভূল ভূল কে কৰে ভূল ভূল কৰে, মই ইমান কও এইখিনি জেগাত তুমি নুচুবা জেগা নুচুবা কিছুমান জেগাত মোৰ নগজাই হৈ গ'ল, ইমান দিগদাৰ মানে।
যদি মানুহক যদি সাত লাগে তোমাৰ চেপটো বেয়া হৈ গুছি যায়।
অ', গুছি যায় গুছি যায় মোৰো তেনেকুৱা আক আৰু মোৰো বহুত ধুনীয়া আমাৰ মাৰ খিনি বহুত ধূনীয়া নহয়। তাৰপাছত মোৰো বহুত ধূনীয়া আছিলে তাৰপাছত মানে কি হ'ল, এই বেলেগে কৰিপেলে হেয়াত মানে বেয়া কৰি পেলালে, এতিয়া মই কথাটো তোমাক এইটো কাৰণে ফোন কৰিছিলোঁ মই মানে দোকানলৈ যাম বুলি ভাবি তা পিছত মানে এতিয়া এ এনেবুলি নহয় বিয়াৰ বুলিও নহয় দেই কেতিয়াবাতো প্ৰয়োজন হয়ে ন মেকআপটো অ মানে কি জানানে নাই আৰু মই এতিয়া বোলে ফাউণ্ডেশ্যনটো চি কৰিলে পতককে মই ধৰিব নোৱাৰিবও পাওঁ লগত এজনী লৈ গলে অকনমান ভাল হয়, ধৰা তুমি অকমান ধৰি চাই দিব পাৰিবা।
সেইটোৱে খালি তুমি হেৰি কৰিবা হা কাউনচ তুমি তুমি এইটো কি বুলি কয় তুমি চাই পেলাই তুমি মানে লাইট কালাৰ এটা ল'বা যিটো তোমাৰ স্কিন মানে তোমাৰ মুখ
মানে অ মিলে অ মানে মই জনা মতে মানে মুখতকে অকণ মানে এটা ভাগ ওপৰত ল'ব লাগে মানে অ সেইটোয়ে ভাল কিন্তু বেছি ওপৰত ল'ব ক'বও নালাগে মানে।
নালাগে আৰু তোমাৰ পাৰিলে তোমাৰ এ কনচিলাৰৰ যিটো নউট ল'বা নউটটো ললেওঁ তুমি একদম চফা একদম পাতলা এটা ল'বা মানে যিটো তোমাৰ মুখ খনৰ লগত খাপ খাই যায় এই কিছুমান মানুহে চাবাচোন অভাৰ অ কিছুমান মানুহে বহুত বেছি এটা কৰি দিয়ে মোক মুখখন দেখিবলৈ যে ইমান বেয়া দে
অ সেইটো কাৰণে জানানে মই এতিয়া ভাবিছো মানে এ বেছি বস্তু নালাগে মোৰ গোটেই খিনিও নালাগে কিন্তু অকনমান টো কিবা এটা লাগে। যোনখিনি মই লৈ যাব পাৰো আৰু মানে মই দাদাহঁতক কলো ভাইটিহতক কলো মোক মানে লৈ নাযায় সিহঁতে আৰু সিহঁত সিহঁতৰ লগত গৈও লাভ অনলাইনত ল'ৰা মানুহেনো এনেকুৱা কি জানে আৰু। সেইটো কাৰণে মই ভাবিছোঁ ক'ৰবালে মানে মই যাওঁ বুলি আৰু দিয়া তোমাক বোলো লগ তু তুমি গ'লে আমি একেলগে চাই ল'ব। তোমাৰো যদি কিবা কিনিবলে আছে তুমি কিনিব পাৰিবা? আৰু এনেও তুমি জানাই গৰম দিনত একেবাৰে মুখত ফেচৱাছ এইবিলাকতো কিমান জৰুৰী। নহলে তোমাৰ মুখখনেই কিবা হৈ যাব। আৰু ইমান গৰমত আৰু ৰ'দে একে পুৰি একেবাৰে দেয় নিয়ে। যিটোহে ৰ'দ।
আৰু তোমাৰ আৰু চিৰাম বিলাকো আৰু এতিয়া এনেকুৱা তোমাৰ চিৰাম বিলাক এইবোৰ যিতি ইউজ কৰিব নোৱাৰা নহয়। তুমি যিতি ব্যৱহাৰ কৰিলে চাবাচোন? মুখখন বহুত ডাঠ তুমি মুখ খনৰ লগত, নিমিলা যদি তুমি কিনিবলেও হয় নহয়। তোমাৰ মুখখন একদম
আৰু সঁচা কথা এটা কওঁনে এই মেকাপবোৰ যদি তুমি একদম ৰ'দত অকণমান ৰখি থাকা নহয় গোটেই তুমি মুচি দিয়াৰ ভিতৰত গোটেই মুখখন ক'লা পৰি যায়গে।
অ' আকৌ আৰু তোমাৰ কিবা হৈ যায়গে আৰু তোমাৰ বিশেষকে বিয়াই চিয়াই যে তোমাৰ ৰা এই ঠাণ্ডাদিন, তাত কিন্তু গৰম দিনকেইটাত যে সানিবলে মন নাযায় যায়
মন নাযায় মন নাযায় আৰু জানানে, মোৰ মানে একদম গৰমত মোৰ মই একেবাৰে শান্তি নাপাওঁ মানে মই গা ধুই থাকোতেই যায় দিনটো। গা ধুই থাকোঁতে যায় সেইটো কাৰণে শুনাানা তুমি এটা কাম কৰিবা তুমি মোক কোনদিনাখন যাব পাৰিবা কবা খালী, সোনকালে যাম হা কাৰণ আৰু যদি আৰু যদি বেছি গৰম পৰে তেনেহ'লে বহুত
অ মই তোমাক জনাম বাৰু তেতিয়া যে যেতিয়া মোৰ সুবিধা হ'ব মানে এইকেইদিন অকণমান ব্যস্ত আছোতো তাৰ পৰা বাকী অ তোমাক লগত পিছত পাতিম বাৰু মোৰ সেই ফোন এটা আহি আছে দেই
অ হ'ব দিয়া
অ' অ' ঠিক আছে দিয়া হ'ব।